হা?
কি কৰিছা?
এইয়া আছো ঘৰতে, তুমি?
মইও আছো।
এই তোমাক সিদিনা খন দেখিলে তুমি নামাতিলা আৰু।
সেইদিনাখন মই চাগে কৰি আছিলো গ'ম পালা! নেদেখিলো তোমাক।
অ', হয় নেকি? মই এনেকে ভাবিলো ই নামাটিলি এনেটো দেখিলে মাতে। কিবা খাই আছিলা ন' চাগে কিবা খাই আছিলা। একো কৰি থকা নাচিলা অ', আত এই মই ভাবিছিলো মাতো নেকি নামাতিলা আৰু মাত দিছিলোঁ তুমি দেখি নাপালা মই গাড়ীত আছিলো।
অ' নেদেখিলে চাগে নহ'লে আৰু নেমাটেনে।
অ' এই হেৰি আমাৰ প্লেনটো কি হ'ব ফুৰিব যোৱা?
প্লেনটো তাকে ভাবিছোঁ আমিতো তোমাৰ মই ৰেডি আছোঁ দেই, মোৰ আ-আৰু এটা মানে তোমাৰ কি হ'ল তাৰ মাকৰ অসুস্থ।
কাপালি যাওঁ।
যাবতো পাৰি মানে তাৰ মাকৰ অকণ অসুস্থ ন' সি যদি ঠিক মানে মাক তোমাৰ হস্পিটাল এডমিট আছে আই চি ইউত।
অ' কি কোৱা কনডিশ্যচন বেয়া নেকি?
অ' একদম মানে কনডিশচনটো বেয়া আৰু আমাৰ গাঁৱৰ ঘৰৰ ওচৰৰে ন' খুৰীৰ নিচিনা হয় এতিয়া।
অ'।
বনাব পাৰি আৰু।
মাকৰ মানে ভাল হ'লে ওলাব পাৰি আৰু।
মাকৰ এতিয়া মানে বুজিছোঁ।
উম।
বাকী খানা খালা?
খানা।
ইমান দেৰিকে উঠিছা নে?
অ'। মানে মই দেৰিকে উঠো অলপ, ৰাতি দেৰিকে শুৱ আৰু ৰাতিপুৱা দেৰিকে উঠো।
অ' কোৱা।
বৰ্তমান
কি কৰি আছা বোলো বৰ্তমান?
বৰ্তমানে কথা পাতাত অলপ হেৰি দিয়াচোন তুমি মেছেজতো পিছত কৰিবা।
তাকে এতিয়া মই তাকে ভাবিছোঁ বাজেটটো বা কি কৰিবা এতিয়া তোমালোকে মই বুজিয়ে পোৱা নাই একো। বুজিছা।
বাজেটটো বাজেটটো কিমানকে উঠালে হ'ব জনাবাচোন? পৰা।
সেইটোৱে বাজেটটো মানে চবৰে মিলি মিলিলে ভাল আৰু বুজিছা মোৰ মতে।
অ' সেইটোয়ে মানে কিছুমানে অকমান বেছি হৈ বেছি হ'লে দিব নোৱাৰি ন'। আৰু কি অহা যোৱা ব্যৱচ মানে তোমাৰ, যোৱা কেনেকে বা আহে।
চোৱা হা মানে কি জানে পিছত আকৌ খেলি মেলি হ'ব।
তিনি হাজাৰ দিছে মানে ভালে নেদেখে ন'।
সেইটো কাৰণে, সেইটো কাৰণে।
সেইটো আমি চবে মানে মিলাব লাগিব গম পাইছা
একে পইচা ল'লে মানে চবৰে কাৰণে ভাল হ'ব দেখাটো হ'ব - অঁ' ঠিক আছে। বুজিছা।
হ'ম। অলপ চাবলগীয়া আছে আমাৰ।
বাকী খবৰ ভাল?
হেল্ল'।
হেল্ল' ক?
তোমাৰ বাকী ভাল নে?
বাকী মোৰ বহুত ভাল, তোমাৰ কিমান বা ভাল?
মোৰ ইমান এটা ভালো নহয় বাৰু বেয়াও নহয়। তাৰপিছত গেছ
কিয়, হ'ল কি হ'ল কি?
কঢ়িয়াই দিছে যে
অঁ' হয় নেকি।
এতিয়া কিবা প্ৰফিট কেতিয়া
এইবিলাক একো নাই বুজিছা।
উমঁ।
ভাল হৈ যাব আজি বেয়া কালি বেয়া বুলি কথা নাই, আজি ভাল হৈ যায়। বাকী কিবা খালা কি নাই তুমি?
কি ক'লা?
খালা কি নাই?
খানা খালোঁ।
মোৰ কথা তই বুজি পোৱা নাই মানে কি কয় মোৰ এ- পেমেণ্টটো উলিয়াব যাব লাগিব, পেমেণ্টটো তোমাৰ সোমোৱা নাই, তোমাৰ সোমাইছিল তোমাক যে সেইদিনাখন যে- পেমেণ্টটো কৰিছিলোঁ যে?
পেমেণ্টটো মোৰ তাত অঁ' চাব লাগিব দেই চোৱা নাই।
সেইদিনা মই, সেইদিনা তোমাক মই পেমেণ্টটো কৰিছিলোঁ, তুমি চাবাচোন তোমাৰ তাত। এ তুমি উইড্ৰ কৰিলে জানো?
উইড্ৰটো এতিয়ালৈকে কৰা নাই।
মানে আজিলৈকে এবাৰ, মই তোমাক দুবাৰ দুবাৰ পঠাইছিলোঁ দুবাৰে উঁইড্ৰ কৰা নাই তুমি?
চাব লাগিব ৰ, মই চোৱাই হোৱা নাই চাওঁচোন ৰবা অকমান দেৰিকৈ।
অঁ' চাবা, মই মানে পঠাইছিলো ন' মই তাকে ভাবি আছো ই উইদ্ৰ' কৰিলে কি নাইবা আকৌ।
উমঁ' কৰাটো নাই এতিয়ালৈকে দেই।
কৰা নাই মানে?
কৰা নাই।
চাবা তুমি টো কৰি ল'বা লাগে টো চাব বিচাৰা মই আকৌ দিলো তুমি আকৌ কবা নাই- নাই দিয়া বুলি সেইটো কাৰণে।
অ নাই নাই, চাওঁ ৰবা চাম ৰ'বা।
অ চাই লবা, তেতিয়া মানে তোমাৰ ভাল বুজিছা?
অ। বাকী কোৱা? নেক্সপ্লেন?
হা!
নেক্সপ্লেন?
বাকী মাহঁতৰ খবৰ ভালনে?
ভালে।
হেল্ল, বাকী মাহতৰ খবৰ ভাল নে?
কি কৈছা?
এই তোমাৰ প্লেনিঙৰ কথাতে যে তুমি আহা এইটো যোনটো মানে যোৱা কথাত যোৱাটোতো যামেই ন যেনেকে হলেওঁ যাম।
তেনেকে এনে মানে পইচাটো অলপ ভালে ভালে দহ হাজাৰমান কৰি লম বুজিছ পইচাটো?
অহ
অহ তাকে একো নাই।
তাতে তাতকে মানে বেছি হৈ গ'ল শেষ মানে। লগৰ আৰু সেইদিনাখন মোক কৈছ সেইদিনাখন মোক পইচা তোমাৰ বিশ কে বিশ কে নে পোন্ধৰ কে বুলি সে তেনেকুৱা হয়।
মইতো ভাবিচিলো ত্ৰিশ কে লৈ যাওঁ।
মোৰতো সেইটো মই ভাবিছো বিশ হলে পৰা পঞ্চাশকে লৈ যাওঁ। বুজিছা?
বিশকে হলে চাৰি পঞ্চা
অ তিনি আলিলৈ আহি তাক উম উম বুজিছো মই মই বুজি পাইছো তোমাৰ কথাটো। কিন্তু বিশ কে নালাগে ত্ৰিশ কে লৈ বেছি ভাল হব বুজিছা দেখাত
অ অ সেইটো হয় বাৰু।
ত্ৰিশ কে লৈ ল মজাই হব বুইছা?
ত্ৰিশ কে তোমাৰ এইফালে এ হৈ যাব তোমাৰ আঠটা পোৱালি ন আৰামচে হৈ যাব।
অ সেই ত্ৰিশকে লৈ হৈ যাব লাগে দেই।
অ আৰু আজিকালি তোমাৰ এ কি কয় এ তোমাৰ সেয়া কি কয় মোৰ বিছ নেছটো ভাল চলি আছে বাৰু।
কৰা তুমি এতিয়া কি কৰা?
হেল্ল? হেল্ল?
অ।
শুনিছা?
শুনিছো কোৱা কোৱা?
ডিছকাউনতে হৈ যাব লাগে দেই মোৰমতে চবেই দিব পাৰিব চাগে
অ সেইটো হয় মানে তিৰিছ কে দিলেও ভাল তোমাৰ মই তাকে হিচাপ হিচাপ কৰি আছো।
ত্ৰিছকে দিলে ভালো হয় দে এটা কাম কৰো নিকি
কোৱা কোৱা
অ এটা গ্ৰুপ খোলো চবে মিলি পেলাই মানে চব চবকে এড কৰো
হা
এটা গ্ৰুপ খোলো গ্ৰুপটোত তোমাৰ চবকে এড কৰি দিও
উম
শুনিছা
অ
ত' তাত চবে নিজৰ নিজৰ মতামতো দিব কোনোবাই ত্ৰিছ
এ মোটা পাটি দিলে নহব ত্ৰিছ তো মানে ত্ৰিছ থাকিব লাগিব, ক'ত ক'ৰ মোটামুটি আজিকালি চবৰে পইচা আছে বুইছা তুমি মোটামুটি বুলি কৈ লাভ নাই
সেইটোতো হয় বাৰু কিন্তু চবেই দিবলৈ মা
কৈ দিলা তুমি যদি কৈ দিলা যে অ যে কাৰোবাৰ যদি নিমিলে পইচাটো কিমান কমকৈ ল'ব লাগিব মিলিলেও যাৰ যাৰ মিলেও সেইটোও কম কে লৈ লব মানে কাইলেও বেলেগৰ পা খাম এইটোও নহব নহয়
সেইটো সেইটো বাৰু হয় সেই
অ সেটো সে সেনেকা হলে কেনেকা হব তুমি লৈ যাব দহাজাৰ টকা বেলেগে পাঁচহাজাৰ টকা তোমাৰ তোমাৰ পাই যাব নাই সেইটোটো নাচাব এ তুমি যদি ভাল পোৱা জানা মই একো নকওঁ তুমি যদি তুমি যদি বিচাৰা যে অ ঠ ঠিক আছে মই দিম বুলি এইটো ঠিকে আছে তোমাৰ তুমি জানিবা আৰু
অ সেইটো হয় বাৰু মানে উঠা তুমি যদি নিয়া তো চবে ত্ৰিছহাজাৰ ত্ৰিশ হাজাৰ কে নিব লাগিব ত্ৰিছ কে নিব লাগিব কে নিব লাগিব মানে চবে এটাই নিম চা পে বেলেগে পা বেলেগ পা খাব নিদিও তাকে গাড়ীত গ'লে সুবিধা হব নে ইফাল বেলেগে এনেক ইটোকে ইটোকে গলে সুবিধা হব
মো
গাড়ীত গলে সুবিধা হব নে তোমাৰ
ট্ৰেইনত যাওঁ ট্ৰেইনত গৈ ফিল হ'ব মা মা বাছতো নহ'ব
অ ট্ৰেইনত গলে সুবিধা ট্ৰেইনতে যোৱা হওক এটা কাম কৰ মইছ অ
কোৱা
এটা কাম কৰো মই তোমাক অকণ দেৰিকে ফোন কৰি আছো ফোন এ আলোচনা কৰি কল কৰিম
অ'কে মই তোমাক কম দিয়া
হ'ব দিয়া
অ অ